আহ, আছোঁ, আছোঁ, তুমি?
অ' ময়ো আছোঁ দিয়া। ঠিকে আছোঁ, ভালে আছোঁ।
অ, অ।
অ, মই ভাবিলো অ তোমাৰ লগত এটা ভাল বিষয় লৈ কিনে আলোচনা কৰোঁ বুলি। গুৰুত্বপূৰ্ণ
অঁ, হয় নেকি? কোৱাচোন।
অ, তোমাৰ আহ অসমৰ, আহ কৃষিৰ ওপৰত মানে ভাবিছোঁ আলোচনা কৰো আজি, অসমৰ কৃষিৰ গুৰুত্বৰ বিষয়ে।
উম, যিহেতুকে আমাৰ অসমখন এখন কৃষি প্ৰধান ৰাজ্যই হয়। যিহেতু,
আৰু অসমখন নহয় গোটেই ভাৰতবৰ্ষখনে
হয়, হয়, অকল অসমবৰ্ষ বুলি নহয়, ভাৰতবৰ্ষৰ বাবেই হয়।
এতিয়া তুমি বেচিলানে?
অ', মই মই বৰ্তমান গাঁৱতে আছো বাৰু।
তাতেতো উম, খেতি কৰাটো দেখিছোই সকলোকে।
দেখিছোঁ দেখিছোঁ তোমাৰ সেয়া কি কয় প্ৰস্তুতি চলি আছে।
তুমি কৰিব গৈছ নে নাই?
মই পিছে মোৰ অভিজ্ঞতা আছে। ভুৰি ৰোৱাত অভিজ্ঞতা আছে ভাল লাগে। অ', সেই পাইছ নে অভিজ্ঞতাটো মানে তোমাৰ ধান যে কাটে?
ধান নাই নাই মোৰ মানে উম, এতিয়া এতিয়া যোৱা ধান কা টাইমত মানে যোৱা নাযায় আৰু তেতিয়া মাঘ বিহুত যোৱা যায় আৰু গাঁৱতে সকাৰণে সনে অভিজ্ঞতাটো নাই মোৰ।
এনে দেখিছো কিন্তু মানে অভিজ্ঞতা এনেকুৱা নাই কৰিঢ়ও পোৱা নাই।
আচ্ছা আচ্ছা আমি দেখিতো পাইছা?
অ', দেখি পাইছো।
অ', ঠিকে আছে।
তুমিতো এতিয়া গাঁওঁতে আছা এ তাতেটো এতিয়া বহুত খিনি ঠাণ্ডা।
অঁ', আছেই যিহেতুকে গছ গছনিৰে ভৰপূৰ।
হম্। ধান খেতিৰ বিষয়ে অ'
কোৱা?
খেতিৰ বিষয়ে কি জানা এনে তুমি?
আৰু যিহেতুকে মোৰ মই গাঁৱৰ পৰাই মানে গাঁৱৰে অন্তৰ্গত নত আমাৰ মানে বেছিভাগ গাঁৱৰ আহ পৰিয়ালবোৰ আহ কৃষি কেন্দ্ৰিক হয় মানে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ মানে বেছিভাগে খেতি বাতি কৰে আৰু তাতে আৰু তোমাৰ অকল খেতি বাতি বেছিভাগে ধানো কৰে। ধানৰ লগত আৰু বহুতো মানে দেখা যায় আৰু খেতি বাতি কৰা এনেকুৱা।
উম। মানে গোটেই পৰিয়ালটো মানে কৃষিৰৰ ওপৰতে মানে নিৰ্ভৰশীল আৰু খেতিৰ ওপৰতে।
অঁ', মানে প্ৰায় ভাগে আৰু। পৰিয়াল তথা গাও গোটেই গাঁওখন।
অ', মান ধান ধানতটো আৰু অ', প্ৰধান আৰু সেইটো কৰেই বাৰু। লগতে আৰু বেলেগ বেলেগ খেতিও কৰে তোমাৰ ধৰি লোৱাক সৰিয়হ বা তোমাৰ শাক পাচলিৰ চব্জি এইবিলাকৰ খেতি আৰু মৰাপাট। তাৰপিছত সেনেকুৱা আৰু সেইবোৰ।
এতিয়াতো কৃষক কৃষকটো বহুত মানে কি আৰু চৰকাৰেতো বহুত খিনি অসুবিধা দিয়ে আহ কি কৃষ কৰিব কাৰণে। কিমান বহুত নানান নানান প্ৰযুক্তি এতিয়া ব্য্ৱহাৰ কৰে কি এ খেতিয়কসকলে।
কৰে কিন্তু বহুত ঠাইত এতিয়াও মানে পিছ পৰি আছে।
অ'।
হয় তোমাৰ কেতিয়াবা এনেকুৱা দেখা যায় মানে বেয়া লাগে আৰু কেতিয়াবা এনেকুৱা জানে খেতি বাতিবোৰ নষ্ট হৈ যায় মানে। ধৰিলা বিশেষকে তুমাৰ খৰালি দিনত আৰু।
উ আৰু বৰষুণ যদি হয়, হয় হয় তাকে।
মানে পানী বানপানীৰ ক্ষেত্ৰত বা জলসিঞ্চন অভাৱত বা তোমাৰ বীজবোৰৰ মূল্য বৃদ্ধিত বা আধুনিক প্ৰযুক্তি ব্য্ৱহাৰ নকৰাৰ ফলত, তেনেকুৱা বহুত কাৰণ আহি পৰে আৰু।
উম।
আৰু তেওঁলোক যিহেতুকে বা, আমি আৰু এনেকুৱা ধৰণৰ যে কৃষিটোকে মানে তেওঁলোকে জীৱিকা হিচাপে লৈছে ন। জীৱন নিৰ্বাহ কৰে তাৰ পৰা, হয় তো এনেকুৱা আৰু।
বান বা যেতিয়া, বৰষুণ হয় কি বৰষুণ যদি উম। যদি সপ্তাহত যদি গোটেই দিন বৰষুণ দিয়া তেতিয়াও খেতি নষ্ট হয়।
হয় মানে ক'ব গ'লে তোমাৰ বেছি পানীও ভাল নহয় কম পানীও ভাল নহয় এতিয়া। সেই হিচাপে মানে চাই কিনে খেতি কৰিব লাগে আৰু এনেকুৱা ধৰণৰ। বা বেছি বাৰিষা কালত কি খেতি কৰা যায় বা কম খৰালি বতৰত কি খেতি কৰা যায় এনেকুৱা আৰু।
হয়।
তোমাৰালোকৰ জড়িত কোনোবা জড়িত নাই মানে পৰিয়াল খেতি বাতিৰ লগত?
অ' আমাৰ ন এনেকুৱা আ আছে। ঘৰত বৰদউতাহত আছে, খুৰা হত আছে ঘ ঘ ঘিটোৰ লগতে জড়িত। তাৰত যেতিয়া ঘৰৰ গাঁৱত কেতিয়াবা যোৱা যায় আৰু, মই বেছি দিনত তিনি মমান আগতে গৈছিলো আৰু আহিলো আৰু ইয়াতে ধ গুৱাহাটী গুচি আহিলো। গা যোৱাতে দেখিছো আৰু। অ' আৰু এতিয়া মানে যেতিয়া বৰষুণ দিয়ে। এ এনে জানে, এ গাঁৱতটো কিছুমান ধৰা এ দং বুলি কোৱা যায় এতিয়া এ, ডাঙৰ পাৰ তেয়া মাছ চৰ যেতিয়া প মানে কি আৰু বৰষুণ যেতিয়া বহুত খিনি দিয়েটো পুখুৰীৰ পৰা আহি কিনে বৈ মানে তাতে আৰু মাছ চাছ ধৰিব মানে ভাল আৰু এতিয়া।
অ' হয় বাৰু ঠিকে কৈছা, ধৰি পাইছানে?
ধৰি পাইছিলো মানে দুদিনমান গুছিলছিল ন ত তেতিয়া ধৰিছিলো।
ঠিকে আছে। অ' ঠিকেই বা বৰ ভাল মানে কিবা কিবি অভিজ্ঞতা লৈ থৈছে আৰু গাঁৱৰ পৰা। পিছে অ কি কি ধানৰ খেতি কৰে তোমালোকৰ? ঠাণ্ডাটো বহুত থেই থাকে ন বেলেগ বেলেগ, প্ৰকাৰ।
অ' আগু দনৰো খেতি কৰে।
আৰু?
আৰু
বৰা ধান কৰেনে?
বৰা ধান নাই, বৰা ধান বৰা নাই এইবাৰ বৰা ধান।
শালি ধান।
খালি যানো খালি আৰু আ ন।
অ' আচ্ছা ঠিকে আছে, বৰা হয় কোৱাচোন।
তোমালোকৰ
আমাৰ আহু কৰে শানিও কৰে বৰাও কৰে এনেকুৱা আৰু। চাইকিনে কৰে আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু।
উম। ধান খেতি ভাবিছ সৰিয়ৰ খেতিয়ও সৰিয়ৰ খেতিয়ও কৰে।
কৰে কৰে কৰে, তাৰপিছত এতিয়াতো বৰ্তমান ধানৰে খেতি চলি আছে। আৰু মই তোমাৰ গাঁওঁতে আছো আৰু আজি যোৱা নাই ইমান গৰম দিছে ইমান ৰ'দ দিছে মানে মানে অৱস্থা বেয়া আৰু ৰোৱনী ৰোৱনীবোৰৰ অৱস্থা ইমান ভাল নহয় আৰু।
ন নিব ৰোৱনী বোৰৰ মানে এতিয়াতো কথাটো ৰহনী বোৰ এতিয়াতো মানে সেই নকৰে আৰু। অলপ গূৰ যেতিয়া ব ৰ'দতটো সেই হৈ যায়।
সমমিব তেতিয় কৰি নহয়। মানে হয়, হয় তোমাৰ খুব ৰাতিপুৱা আহিব নহলে তোমাৰ অ, ৰ'দটো যোৱাৰ পিছত আহিব আৰু। যেতিয়া অলপ পতাটো দি থাকিব ৰ'দটো কমিব তেতিয়া
ন তু মোৰ মৰ পত বাৰছিল
একদম আৰু কষ্ট হয়, দিগদাৰ হয়, অসুবিধা
ধানে এতিয়াও মানে বহুত, বহুত খিনি কষ্ট কৰিব লাগে, ট্ৰেক্টৰ চলাব লাগে, তাতে ৰেত নাথে গৰু, গৰু কৰিব গৰু চহাব লাগে।
হয়। মানে ফলৰ কাৰণে মানে এইখিনি আৰু কৰিব লগা হয় আৰু দৰকাৰী আজিকালিতো বাৰু সুবিধাই হৈছে আৰু আগতকে আগৰ তুলনাত। যিহেতুকে এতিয়া আৰু গৰু হালৰ হাল বোৱাৰ ঠাইত গৰু এদি হাল বোৱাৰ ঠাইত ট্ৰেক্টৰ আহি গ'ল। তাৰপিছত তোমাৰ পানী নাথাকিলে তোমাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰি। বা তোমাৰ সেনেকুৱা আৰু বা চৰকাৰে বহুতো সুবিধা দিছে আঁচনি দিছে কৃষকসকলৰ বাবে।
হে উচা এতিয়া জলসিঞ্চন ব্যৱস্থাতো বহুত খিনি ভাল কৰিছে চৰকাৰে চব গোটেই।
কি ক মানে? সকলো খেতিয়কে পানী, পানী সকলোৱে পায় তাৰ কাৰণে চৰকাৰে মানে চাই আছে আৰু। গোটেইখিনি লক্ষ্য কৰি আছে পাই থাকিলে খেতি হ'ব।
যিহেতুকে তোমাৰ অকল কৃষি তোমাৰ আহ জীৱিকা নহয় মানে অৰ্থনীতিত আমাৰ অৰ্থনীতিত বহুতো প্ৰভাৱ পেলায় ন। ভাৰতবৰ্ষৰ অৰ্থনীতিত কৃষিয় এই বহুত দৰকাৰী আৰু এটা আৰু আমাৰ তোমাৰ সত্তৰ ভাগ সত্তৰ শতাংশই মানুহে তোমাৰ খেতি বাতিৰ লগত আমাৰ ভাৰতবৰ্ষত।
উম, ভাত বৰ গোটেইখিনিয়।
হয়। মানে তেওঁলোকে প্ৰত্যয়ক্ষ পৰোক্ষ দুটা ভাৱে মানে খেতি কৰে আৰু সেনেকুৱা
কেতিয়াবা কৃষকসকলে বহুত সমস্যাৰো সন্মুখীন হোৱা দেখা পোৱা যায়।
হয়, হয়।
খেতি নহ'লে বা কেতিয়াবা কিছু খেতিয়কে মানে কৃষি কৰিবৰ কাৰণে কৰবাত বেংকত লোন, লোন ল'ব লগা হয় লোন কেতিয়াবা মাৰিব নোৱাৰিলে কেতিয়াবা মানে এ, এ, বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা আছে।
হয়, এইয়া সমস্যাবোৰতো এনেকুৱাই তাতো তুমি কলাই এনেকুৱা ধৰি লোৱা। লোন লৈছে, ঋণ লৈছে, এনেকুৱা ধৰণৰ তাৰপিছত ফলটো নাপালেই। এনে অথলে গ'ল তাৰপিছত তোমাৰ ধৰি লোৱা তোমাৰ
কেতিয়াও
বতৰটো সৰা স-সৰালি আৰু পানী নাই, পানীৰ অভাৱ কেতিয়াবা জলসিঞ্চনৰ ব্যয়ৱস্থাও নাথাকে কাৰণ বহুত জাগাত নাথাকে কিছুমান ঠাইতহে আছে মানে। কিছুমান ঠাইত এতিয়াও মানে তল পৰি আছে মানে পিছুৱাই আছে। তাৰপিছত আৰু এইবোৰেই আৰু আৰু তোমাৰ কেতিয়াবা বীজৰ মানে বৃদ্ধি মানে স দাম বৃদ্ধি হৈ যায় সেইবোৰ আছে। তাৰপিছত আৰু অত্যাধিক ৰ'দৰ বাবে গৰমৰ বাবেও কেতিয়াবা হেই হৈ যায়। সেইবোৰে আৰু। আৰু তোমাৰ আহ ধান খেতিৰ লগতে তোমাৰ সে দিয়া চাহৰ খেতি বহুত ধনখেতি বহুত বেছি আজিকালি দেখিব পোৱা যায় আমাৰ ঠায়ে ঠায়ে।
উজনি অসমৰ
তাৰ মানে এতিয়া হয়। অল ধানৰ ধানৰ পিছত চাগে তোমাৰ চাহ খেতি অধিক মানে পৰিাণে কৰা যায় দেখা যায় আৰু।
উম।
তাৰপিছত আৰু তোমাৰ এইবোৰে আৰু, আৰু মানে এই বিষয়টো এনেকুৱা ন মানে তোমাৰ অসমৰে হওঁক বা ভাৰতবৰ্ষৰে খেতি হওঁক যথেষ্ট আকৃষ্ট আৰু।
গোটেই মানে গোটেইখিনি মানুহ কৃষি ক্ষেত্ৰতে জড়িত হৈ থাকে আধা সংখ্যক।
হয় সত্তৰ শতাংশ মানে খেতি বাতিৰ লগতে জড়িত আৰু। আৰু দৰকাৰী আৰু মানে। সেয়ে আৰু, দিয়া ঠিক আছে, মানে এইটো বিষয় এনেকুৱা এটা বিষয় মানে বহুত দৰকাৰী বিষয় আৰু। টো বিষয়ে কৈ থাকিলে শেষো নহ'ব।
ঠিক আছে দিয়া, ভাল লাগিল তোমাৰ লগত আজি ভাল বিষয় এটা কৈছা তুমি।
ঠিক আছে আকৌ কথা পাতিম পিছলে বেলেগ এটা বিষয় লৈ কিনে। হ'লে এইটো বিষয়ে লৈ ল'ম একো নাই, কিন্তু বহুত দিঘলীয়া আৰু ঠিক আছে দিয়া।
ঠিক আছে দিয়া।